নমস্কাৰ।
অ', আপুনি ফ্ৰী আছে নে?
হয়, মই এনে আছো কোৱা।
অ'। আমি আমাৰ আপুনিতো জা-জানে থাকো শিক্ষা শিক্ষাৰ কথা আলোচনা কৰিব বিচাৰিছো আলোচনা কৰিব পাৰিব নে?
হয়, শিক্ষাৰ ওপৰত আলোচনা কৰিব পাৰিম।
হয়, হয় শিক্ষা আমাৰ জীৱনত অত্যন্ত জ ৰৰে হয় নে?
হয়, হয়, হয় শিক্ষাটো আমাৰ অত্যন্ত জৰুৰী হয়।
হয়, হয় সেইকাৰণে আপুনি শিক্ষাৰ বিষয়ে কি কি জানে মোক ক'বচোন।
ঠিক আছে বাৰু মই শিক্ষাৰ ওপৰত আপোনাক অলপমান কৈ দিওঁ।
অ', কওঁকচোন।
শিক্ষা বুলি ক'লে আপোনাৰ নানান ধৰণৰ শিক্ষা আছে আপোনাৰ শিক্ষাটো মানে এটা মানে নিজে লোৱা বস্তু বুলি মই ভাবো। ধৰা আজিকালি আজিকালি আপোনাৰ এটা শিক শিক্ষা মে, এটা আপোনাৰ স্কুলত যোনটো বা মানে মাষ্টৰ সকলে দিয়া শিক্ষাতো এটা আছে। আপোনাৰ আজিকালি মানে শিক্ষাটো মানে বহুত ধৰণৰ বা আজিকালি নানান মানে ধৰণে শিক্ষাটো আজিকালি আপোনাৰ নতুন যুগ মানে মোবাইলৰ দ্বাৰাও মানে আজিক আজিকালি বহুতো অনলাইন মানে শিক্ষা, শিক্ষাবোৰ চলি আছে। শিক্ষা ল'ব পাৰে অফলাইনতো আপোনাৰ বা মা, দেউতা সকলৰ পৰাও মানে কিছুমান শিক্ষা ল'ব পাৰে বা আপোনাৰ যিবোৰ‌ ডাঙৰ মানুহ আছে সেই, স, সেই সকলৰ পৰাও আপোনাৰ শিক্ষা ল'ব পাৰে আপোনাৰ মা, দেউতাই যি শিকাই মা, দেউতাক‌ টো বেয়া নশিকাই মানে ভালে ভালে শিকাব তেওঁ তেওঁলোকৰ পৰা আপোনাৰ শিক্ষা ল'ব পাৰে তেনেকুৱা মানে। মানে লবলাগে আৰু মানে তেতিয়া মানে নিজৰে এটা সুবিধা জনক বুলি মই ভাবোঁ।
হয়, হয়, আপুনি শিক্ষাৰসকলে মা, দেউত তাৰ অ, শিক্ষাৰ বিষয়ে ক'লে আমি যেতিয়া জন্ম হওঁ আমি কথা কবলৈ শিকো। সগুলাওাৰে মা দিয়া মায় নহলে দেউতাই দিয়া শিক্ষা। অ, আমাৰ প্ৰথম শিক্ষাগুৰু বুলি কোৱা হয় মা, মা, দেউতাক। যাৰ জৰিয়তে আমি খোজ কাঢ়িব শিকো আৰু আমি বু, কথা শিকো। কাৰ লগত মিলা, প্ৰীতি কৰি থাকা এইবোৰ বহুতো কথা মা, দেউতাৰ পৰা লওঁ। আৰু তাৰ পিছত আমি তেতিয়া অলপ ডাঙৰ হওঁ তেতিয়া আমি বিদ্যালয়লৈ যাওঁ বিদ্যালয়ত যাই পি, প্ৰথমৰ পৰা আমি গমচে অ, বাৰ শ্ৰেণীলৈ আমি পঢ়ো। পঢ়ি কিনে আমি বহুতো শিক্ষা লওঁ য, যাৰ, জৰিয়ত আমি জীৱনত অ, ভাল কাম কৰিব পাৰো। আমি ডাঙৰ মানুহ হ'ব পাৰো।
হয়, অ, সেইটো আপুনি এইটো আপুনি সেইটো আপুনি শিক্ষাটো যোনটো ক'লে এইটো একদম মানে সঁচা কথা। কথা বা আমি সৰু, সৰুৰ পৰাই শিক্ষা পোৱা যায় যেতিয়া আপোনাৰ মা বুলি শব, মা, বুলি যোনটো শব্দ আছে, সেই শব্দটোৰ পৰাই আমাৰ শিক্ষাত টো, আৰম্ভ হৈ যায় আৰু আপোনাৰ আপুনি, আপুনি ক'লে যে আমি প্ৰথমতে স্কুল যাওঁ তাৰপিছত আপোনাৰ তাতেও মানে শিক্ষকসক, শিক্ষা দিয়ে সেইটোও এটা শিক্ষা। সেইটো শিকিব লাগে লাগিব বা আপোনাৰ তাৰ পিছত তাৰপিছত আমি লাহে, লাহে খজকাঢ়িব শিকো। তাৰপিছত, তাৰপিছত মানে আপোনাৰ লাহে, লাহে মানে সেইটো, সেইটো জনা হও সেইটো শিক্ষা এটা তাৰ, তাৰপিছত আপোনাৰ লাহে, লাহেকৈ আমি দৌৰিব শিকো সেইটোয়ে শো শিক্ষা এটা তাৰপিছত আপোনাৰ লাহেক আমি মানে ভাত খাব শিকো, সেইটো এটা শি-শিক্ষা মানে সাধাৰণ ভাৱে সৰু পৰা আমি শিক্ষাটো আমি ধৰা মা, দেউতা বা ডাঙৰক দেখি বা শুনি শ, শুনি, শিকাতো আমাৰ এটা সৰু কালৰ শিক্ষা তাৰ পিছত আমি যেতিয়া ডাঙৰ হ সেইটো শিক্ষা অলপ বেলেগ বা তেতিয়া ধৰা আমি লাহে, লাহে পঢ়িব লাগিব, শুনিব লাগিব কথা পাতিব লাগিব, ডাঙৰ ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে, সেইটোও শিকিব লাগিব। সেইটোও এটা শিক্ষা মানে মই ভাবো যে মই ভাবো যে বা শিক্ষাটো জানিলে আপোনাৰ জীৱনত মানে বহুখিনি আগ আগোৱাই যাব পাৰি শিক্ষাটো নহলে আপোনাৰ জীৱনৰ মানে বহুত পিছ, পিছ পৰি থাকো সেইটো এটা সেই সেইটো জানিব লাগিব।
হয়, হয়। এতিয়া আপুনি যেনেকৈ কলে আমি কথা পাতিব মানে, বেলেগৰ লগত কেনেকৈ চলিব লাগে, কথা পাতিব লাগে, আমি সৰু মা দেউতাই দিয়া শিক্ষা সেই শিক্ষাবোৰ, সেই শিক্ষাবোৰৰ জৰিয়তে আমি অ', বহুত ভাল হয় আৰু আমাৰ, আমি যেতিয়া শিক্ষাওঁ বহুত সেনেকুৱা আছে, ভাল শিক্ষাওঁ লয় মানুহে, কিছুমানে বেয়া শিক্ষাওঁ লয়। তাৰে এনেকুৱা আৰু, ভাল শিক্ষাৰ বিষয়ে আপুনি ক'ব পাৰিবনে? সৰুৰ পৰা লোৱা শিক্ষাৰ বিষয়ে।
মই কৈ আছো, ভাল শিক্ষা বুলি ক'লে আপোনাৰ, যোনটো আপোনাক মানে প্ৰথম প্ৰথম প্ৰথা আপুনি যেতিয়া মানুহ এটাৰ লগত কথা পাতিব সে-সেইটো কেনেকোৱা সন্মান কৰিব পাৰি, সেইটো এটা মানে মই মানে নিজৰ হিচাপত মানে সেইটো এটা ভাল শিক্ষা বুলি ভাবো। যদি আপুনি সৰুৰ পৰা এইটো নাজানে বা বেলেগৰ পৰা শিক্ষাটো নলয়, তেতিয়া আপুনি ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগিব, ডাঙৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, সেইটো আপুনি নাজানিব। সেইটো এটা ভাল শিক্ষা। তাৰপিছত আপোনাৰ যিহেতু আজি কালি মানে স্কুল বিদ্যালয় হওঁক বা ডাঙৰ ডাঙৰ মহাবিদ্যালয়ত হওঁক, আপুনি শিক্ষাতো নহলে জী ৱনত আগুৱাই যাব নোৱাৰে আৰু শিক্ষাই মানুহক মানে খিনি আগবঢ়াই নিয়ে, এইটো মই ভাবো।
হয়, আপুনি ইয়াৰ সি ইয়াৰ বিষয়ে মানে শিক্ষাৰ মানে সৰু কালৰ শিক্ষা আৰু ডাঙৰৰ শিক্ষাৰ বিষয়ৰ ওপৰত কিবা ক'ব নেকি?
অ', মই কম দিয়ক, সৰুকালৰ শিক্ষাৰ, ডাঙৰ শিক্ষাৰ বিষয়ে ম মই জনামতো আৰু সৰু কালত আমাৰ মা দেউতাই যিবোৰ যিবোৰ শিক্ষা দিয়া হয়, জীৱনৰ অত্যন্ত প্ৰয়োজন শিক্ষা। কাৰণ আমি সেই শিক্ষাৰ অবিহনে আমি জীয়াই থাকিবই নোৱাৰো। কামো কৰিব নোৱাৰো, পঢ়িব নোৱাৰো, কাৰ আমাৰ কথা কোৱা, আমাৰ ভাত খোৱা শিকোৱা, এইগিলা আমাৰ বহুত ডাঙৰ শিক্ষা যিবোৰ মা দেউতাসকলে আমাক দিয়ে।
হয়।
তাৰ বাহিৰে, এই ডাঙৰত দিয়া শিক হৈছে আমাৰ বিদ্যালয়ত লোৱা শিক্ষা আমি ডাঙৰ, ঘৰ-ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ আমি গম পাওঁ যে আমি কেনেকৈ কাম কৰিব লাগে। কেনেকৈ আমি ভালকৈ মানুহৰ লগত চলিব লাগে, এইটো আমাৰ ডাঙৰত হোৱা শিক আমাৰ জীৱনত আমি যেনে কথা শুনা আমি নকৰিলে যে আমাৰ জীৱন কেনেকৈ বেয়া দিশত যে আমি ভাল, ভাল মানুহ হলে যে আমাৰ কি অ', হেৰি হয় ডাঙৰত গম পাওঁ আৰু, হয়, হয়।
শিক্ষাৰ জৰিয়তে আপুনি ভাল বেয়াটো আপুনি নিজে কৰিব পাৰিব। মানে যদি আপোনাৰ শিক্ষাটো দেখে তেতিয়া আপুনি নিজে ভাল এটা বা, বা কিবা এটা ধৰা এই কিবা এটা কাম জনাতো এটা শিক্ষা বুলি মই ভাবো। যেনে ধৰা আপুনি এটা মানে কিবা এটা কৰিব, পাই মই ধৰি ললো যেনে মই গাড়ী এখনৰ মানে খুলি পেলাই তাক লগাব জানো, সেইটো এটা নিজৰ শিক্ষা। মানে গাড়ীখন অক-অকস্মত কৰ'বাত বেয়া হৈ গল, তাৰপা পা মানে চকাটো তাৰে ফুটি থাকিলে আপুনি যদি সেইটো মানে খুলি নিজে, মানে ভাল কৰি লৈ ব্যৱহাৰ কৰিব পাৰে সেইটো এটা শিক্ষা বা আপুনি তেতিয়া নিজে পৰা নাযায় যদি আপুনি এইটো ন সেইটো শিক্ষা আপুনি নিশিকে তেতিয়া আপুনি সেইটো সময়ত মানে বহুত মানে দিগদাৰৰ পৰিণতিত ভুগি থাকে আৰু। সেইটো এটা মানে শিক্ষা বুলিয়ে ভাবো মই বা কামটো জনাতো এটা শিক্ষা। শিক্ষা সেইটো ধৰা আপোনাৰ বেলেগ কোনোবা জনা মানুহৰ আগৰ লগৰ পৰা মানে শিকি ল'ব লাগিব সেইটো। এই এটা শিক্ষা শিক্ষাতটো আপোনাৰ যোন যাৰ পৰা হ'লে ল'ব পাৰে। শুনিও শিক্ষা ল'ব পাৰে দেখীয় শিক্ষা শিক্ষা ল'ব পাৰি আৰু আপোনাৰ যিবোৰ বিদ্যালয় আছে তাত মানে কোৱাটোতো একদম লাগিবই দিয়কচোন সেইটো শিক্ষাই আৰু।
হয়, হয় আপুনি যেনে ক'লে আমি গাড়ীৰ তায়াৰ লগোৱা আদি বৃত্তিমূলক শিক্ষাত পৰে। আপুনি বৃত্তিমূলক শিক্ষা আমাৰ জীৱনত জৰুৰী হয় নে এইটো কথা আপুনি কব পাৰিবনে?
হয় হয় বৃত্তিমূল শিক্ষাটো আমাৰ জীৱনত বহুত উ-মানে দৰকাৰী বুলি ম মই ভাবো। আপুনি বৃত্তিমূলক শিক্ষাৰ ওপৰত কি ক'ব বিচাৰে আপুনি জানেনে ক'ব পাৰিব?
অ', অ', হয় হয় মই ক'ম দিয় বৃত্তিমূলক শিক্ষাটো আমাৰ জীৱনত জৰুৰী। কাৰণ আমি কিবা এটা কাম কৰিবলৈ আমাৰ বৃত্তিমূলক শিক্ষাতো প্ৰয়োজন হয়। যেনেকৈ আমি এ ঘৰ তৈয়াৰ কৰা আমি বিচনা তৈয়াৰ পৰা আদি আমাৰ জীৱনত আমি যিকোনো কামতে এতিয়া আমাৰ বৃত্তিমূল শিক্ষাত পৰা আমি কাপ আমি কাপোৰ বোৱা। ইও বৃত্তিমূলক শিক্ষাত পৰে। যাৰ জৰিয়তে আমি নিজৰ উপাৰ্জনটো আনিব পাৰো যে যাৰ জৰিয়তে আমি নিজৰ টকা পইচাৰ জৰিয়তে পৰিয়ালক পোহ পাল দিব পৰা যায়। যেনেকৈ শিক্ষা অত্যন্ত প্ৰয়োজন।
হয়, হয় এইটো আপোনাৰ একদম
হয়, কওকচোন।
এইটো আপোনাৰ একদম সঁচা কথা কৈছে যে আমি কিবা এটা জানিলে আমি নিজৰ পৰিয়ালটোক আগবঢ়াই নিব পাৰো বা টকা পইচাৰ ক্ষেত্ৰতে হওঁক বা আপুনি যোনটো ক'লে কাপোৰ কাপোৰ বোৱা কাপোৰ বোৱাতো শিক্ষা আজিকালিৰ দিনতো আমি দেখিছোয়ে যে নানান ধৰণৰ নিজে হাতেৰে তৈয়াৰ কৰা কাপোৰ মানুহে বিক্ৰী কৰি নিজৰ টকা পইচা মানে ওলাই আছে সেইটো এটা শিক্ষাৰ জৰিয়তে কৰা যায় বুলি মই ভাবো।
হয়, হয়।
হয়।
শিকা আপুনি কি ক'লে এতিয়া আমি কাপোৰ কাপোৰ বোৱাতে আমি যেতিয়া উম সুতা লোৱা সুতা টো উম কেনেকৈ বৈ সেইবোৰ আমাৰ শিক্ষাতে পৰে। কাৰণ আমি আগতে নাজানিলে আমি বেলেগৰ পৰা গম নাপ আমিতো কৰিব নোৱাৰিলো হয় চাগৈ। উম, সেইটোতো শিক্ষাতে পৰে।
হয়। প্ৰথম প্ৰথম কথা আপুনি শিক্ষাটো ল'ব লাগিব। তেতিয়াহে আপুনি মানে শিক্ষাটো থকাৰ পিছত নিজৰে মানে আপুনি নিজে কৰিব পাৰিব বুলি মই ভাবো যে। যেনে আপুনি ক'লে আপুনি সূতা লগাই কাপোৰ কাপোৰ তৈয়াৰ কৰে সেইটো এটা শিক্ষা আপুনি যোন কাপোৰ লগ আপুনি হাতেৰে লগাই নিজে মানে দুটা বেলেগৰ পৰা দেখিয়ে শিকিছে শিক্ষাতোৱে শিক্ষা শিক্ষা আৰু হয়
আপুনি যেনেকৈ ক'লে এতিয়া কাপোৰ বোৱাাতটো শিকা বুলি মইও ক'লো আমি এনেকৈ বৃত্তিমূলক শিক্ষা জীৱনত জৰুৰী কাৰণ আমি তেতিয়াক লাগে টকা অৰ্জন কৰিব নোৱাৰো কিবা শিক্ষাৰ জৰিয়তে তেতিয়াাহ'লে আমাৰ হেৰি হয় আমি নিজ পোহপালন দিব নোৱাৰো উম বৃত্তি হয়।
শিক্ষাৰ জৰিয়তে মানে মানুহ বহুত আগবাঢ়ি যাব
হয় হয় হয় মানুহে শিক্ষাটোক ভালকৈ ল'ব লাগে আৰু শিক্ষা লব লাগে বহুতৰ ভাল ভাল শিক্ষা ল'ব লাগে কাৰণ শিক এটা বস্তুৰবি পিঠিৰ থকাৰ নিচিনাাকৈ শিক্ষাৰ দুপিঠি আছে বেয়া শিক্ষাও আছে যেনেকৈ আমি কামবোৰ কিছুমান পৰ পৰমণু শক্তি ব্য্ৱহাৰ কৰি শিক্ষাই দিছে পৰমণু শক্তি কেনেকৈ নিৰ্মাণ কৰে তাক আমি যদি মানুহৰ ক্ষতিৰ কাৰণে ব্য্ৱহাৰ কৰো তেতিয়া আমাৰ বেয়া শিক্ষাৰ নিচিনা হৈ যাব সেইকাৰণে ভাল শিক্ষা জীৱনত আগুৱাই যাব লাগে
হয় হয় ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি বহুত খিনি শিকিব পাৰিলো
হয় হয় মই আপোনাৰ পৰা বহুত নজনা কথা শিক্ষাৰ বিষয়ে শিকিব পাৰিলো অশেষ ধন্যবাদ
ধন্যবাদ।